অঁ' হেল্ল'।
অঁ' মোৰ ভইচটো আহিছে নে?
অলপ অলপ আহিছে, আহিছে।
আহিছে ন' কি কৰি আছিলা?
মই এনেই ঘৰতে আছোঁ। তুমি কোৱা?
মইও ঘৰতে আছিলো, এনেই এই কথা মনত পৰিল আৰু তোমাৰ ওপৰত। ত' সেইকাৰণে কল কৰিলো আৰু বহুত দিন হৈছে ন'।
অঁ' সেইটোৱে, তোমাকো মই বহুত দিন হ'ল দেখাই পোৱা নাই। একজামটো দিলো, একজাম ছেকজাম হলত তাৰপিছত আৰু ছিক্স ছেমৰ পিছত তোমাক মই লগে নাপালোঁ। লাষ্ট মনত আছে দুই মাহ নে তিনি মাহ হ'ল, মই ভালকে মনত নাই, কিন্ত তাৰ পাছত এক্সমৰ পিছত আৰু তোমাক মই লগে পোৱা নাই।
অ', অ', এই মানে মোৰ একজাম হ'লে মানে বহুত এনজাইটি হয়। ত' সেই কাৰণে মই মানে, ক্লাছ শ্লাছ নহয় ন', এ এদিয়েৰৰ মানে, একজাম হৈ থাকে যে। সেইকাৰণে মই আৰু নেযাওঁয়ে আৰু কলেজত এ লাইব্ৰেৰীৰ পৰা কিতাপ লওঁ। পিছত মানে, ঘৰত আহি পঢ়ি থাকো তাৰ মানে। সেইটোৱে আৰু, সেইকাৰণে যোৱা নাই বুজিছা, সেইটোৱে।
উম, বুজিলো বাকী, আংকুল আনটি কেনে আছে?
অঁ ভালে আছে। ঠিক থাকে আৰু এতিয়ালৈকে। তোমালোকৰ, তোমাৰ? আনটি আৰু অংকাল, কেনেকুৱা আছে? উম।
উম, বাকী ভাত খালে না, খোৱা নাই তুমি?
অঁ এই মাত্ৰ খালো নহয়, হেৰি আ তুমি খালা?
নাই নাই, মই অলপ পিছত খাম। নাই নাই, এতিয়া মানে মন নাই খাব কাৰণে, অলপ পিছত খাম।
উম, সেইয়া ইমান গৰম পৰিছে খালে মাহতেও মানে খাব মন নাযায়, সেইকাৰণ আৰু, হম।
সেইটো কাৰানে ময়ো খোৱা নাই। গৰম আৰু, ভাল নালাগে আজিকালি খায়। আগাৰ দৰে আৰু, ইচ্ছা নোযোৱা হৈ গৈছে খায়, কি বা হ'ল।
সেইটোৱে সেইটোৱে, কি কবা আৰু। বাকী, বাকী তোমাৰ ফিউচাৰ কি প্লেন? মানে একজাম চেগজাম দিছা নে কিবা এনট্ৰেন্ঞ্চৰ?
এণ্ট্ৰেঞ্চটো এতিয়ালৈকে দিয়া নাই, চাওঁ এতিয়ালকে ভাবি লম, আমাৰ মানে ৰিজাল্টটো অহা নাই নহয় এতিয়ালৈকে।
আৰু মই ভাবিছো মই ফৰ্ড ইয়াৰটো কৰো নে নকৰো, মই সেইটোৱেই ভাবি আছো কলেজৰ। তুমি কি এণ্ট্ৰেঞ্চ চেণ্ট্ৰেঞ্চ কিবা দিছা নেকি?
মই এটা এন্ট্ৰেঞ্চ দিছিলো চি ইউ ই টি, ৰিজাল্টটো ইমান ভাল উলোৱা নাই বাৰু, ত সেইকাৰণে ফৌৰ্থ ইয়াৰ কৰিম বুলি ভাবিছো আৰু।
আচ্ছা। বাকী ৰিজাল্টটো পালা নেকি তুমি? চি ইউ ই টিৰ ৰিজাল্টটো পালা? কি কোৱা, ইমান জল্দি!
চি ইউ ই টি, অঁ অঁ অঁ জল্দি মানে কি হ'ল জানা মানে মাষ্টাৰ্ছ কে তা মানে এডমিচন সোনকালে কৰিব লাগে যে। সেইকাৰণে ৰিজাল্টটো মানে বহুত জল্দি দি দিয়ে তাৰ মানে।
অঁ ব্যৱস্থা চোন ভালেই তেতিয়া হ'লে, অ ব্যৱ ঠিকেই ব্যৱস্থাটো তেতিয়া হলে ভালে চোন এইবোৰৰ।
অঁ অঁ অঁ সেইটোৱে। অঁ তুমি কিবা হেৰি একজাম দিছিলা বোলে? এই কি কয় এইজনি
কোনটো একজাম?
চি এ পি নেকি?
অ, গম পালো গম পালো। নাই এটা একজাম মই দিলো। মানে বহুত বছৰে মানে বেংকৰ একজাম এটা দিছিলো মই। বেংকৰ কিবা এটা, এইটো দিলো, মানে তেতিয়া মানে বয়স হোৱা নাছিলে ন, তেতিয়া পাছ কৰিলো একজামটোত। কিন্তু মানে এইটো চাৰ্টিফিকেটো পাই গ'লো চাৰ্টিফিকেট চব পাই গলো এইটো, এতিয়া কৰিছিলো মান তেতিয়া সৰু আছিলো নহয়, মানে সেইটো নহয় বেংকৰ নহয়। বেংকৰে হয় মানে সেইটো ইমানো ঠিক থাক নহয় মানে আৰু মই ভাবিলো তেতিয়া মন নাছিল আৰু। সেইটোৱে মোৰ তেতিয়া মন নাছিল মানে ত সেইটো মানে মই ভাবিলো ফৰ দিছিল কৈছে কৰিব পাৰা মানে মানে সেনেকুৱা ফিল্ড ভিজিটৰ কাম। ত মই ভাবিলো নকৰো সৰু আছিলো ন তেতিয়া।
অ অ ঠিকে আছে না। এতিয়া মানে যিমান পঢ়া সিমান মানে স্কিলচ আহিব। বেলেগ বেলেগ ক'ৰ্চ চাবা। তেতিয়া মানে যিমান পঢ়িবা সিমান মানে স্কিল আহিব ত সেইকাৰণে।
অ ঠিকে কৈছা তুমি। হেল্ল' হেল্ল'! হেল্ল'! হেল্ল'!